কি কৰি আছা তুমি
তুমি কি কৰিছা
অ চিপ খাই আছা নেকি মই এতিয়া অলপ মই মানে আলু চিপছ বুলি মই গাঁৱৰ পৰা লৈ কেনে আহিছিলো তে এইটোকে ফ্ৰাই কৰিছিলে বা এইটো খাই আছো ৰবা মানে গাঁৱত মানে তেনেকুৱা বনাইছিলে চিপচটো অ আলু যি হয় ন আলুটোক মানে বইল কৰি কেনে বইল কৰি পিচ পিচ আৰু গাঁৱৰ ৰ'দ বোৰতো ভালে ন গাঁৱৰ বতৰো ভাল মানে গাঁৱত কিবা বনাব বিচাৰিবা আচাৰ তাচাৰ এইবোৰ বোৰ ভাল দৰে হয় এতিয়া এতিয়া চাবাচোন মানে ইমান ভালদৰে নহয়ে
উম হয় হয়
মানে ইতিয়া বতৰ মান ভালে নহয়।
হয় হয় আমাৰ। আমি বস্তুবোৰ কি জান চব দোকানৰ পৰা কিনি অনা ব্যৱহাৰ কৰো ন সেই ভাল নহয় কিন্তু গাঁৱতো মানুহে বহুত বস্তু ফ্ৰেচ বৱহাৰ কৰে
হয় আৰু ফ্ৰেছ ফ্ৰেছ ব্যৱহাৰ কৰা ভালো লাগে। গাঁৱতো এ চাবা তুমি কিবা আচাৰ বনাব খুজিলে ন আচাৰ ভালে ভালদৰে নহয়ে, মানে যিখিনি বস্তু বনালে মানে আজি ৰ'দ দি কালি ধৰিলে বৰষুণে দি দিলা। আৰু তেনেকুৱে গাঁৱত তেনেকোৱা কে নহয়ে না। গাঁৱতো ৰ'দ দিলে পুৰা একদিন দুই দিনতে পুৰা মজ্জাকে শুকাই যাব আচাৰ বনাব। খোজিলে চাহে চিপচ বনাব খোজিলে যিকিনো বনাব খোজি ভালদৰে মানে এটা বতৰ থাকে না ভাল বতৰত মানে চব বস্তু হৈ যায় আৰু ভাল লাগে তেনেকুৱাকে ত মে কি চিপছ কি চিপছ খাই আছা তুমি
মই ইয়াত তোমাৰ লেজ খাই আছিলো ৰবা তুমি এনে
লেচ খাই আছিলা। অ তুমি কি ফ্লেভাৰ লেচ খোৱা?
মই এয়া তোমাৰ মানে নৰ্মেল যোনটো হয় ন আনিয়ন আৰু ক্ৰিমৰ যে মই সেইটোৱে খাই ভাল পাওঁ
হয় বৰ বৰ ভাল লাগে এইটো। মোৰ মানে মই বেছিভাগে ব্লু পেকেট যে আছে ন লেইছৰ টাইপ সিটো মই ভাল পাওঁ মানে বেছি ন স্পাইচি বেছি ভাল পাওঁ আৰু গ্ৰীণতটো ন অলপ টি লাগে চাবাচোন খালে। কিন্তু মানে এইটো তুমি ক'লা ন ক্ৰীমৰ সেইটোবোৰ বাটাৰ চাতাৰ দিয়া যি থাকে এইটো এইটো অলপ নাচটো বেছি খালে মানে অলপ তিতা তিতা লাগে আৰু মানে মছলাটো খালে নহয় মানে ইমান তিতা নালাগে। আৰু ভাল লাগে খাই কিনে আৰু যিকিনো বস্তু ইমান বেছি খাবও নালাগে মানে খাবও ভাল নালাগে আৰু অলপ চলপ আৰু মোৰ মানে এটা প্ৰাইজ আছে মই চিপছ আনি আনি মানে মোৰ একটা বৰে লগা হৈছিল ৰ বাা চিপছবোৰ খাই কেনে হয় কিন্তু মই চিকেন পকৰা এইবোৰ খাই মোৰ কেতিয়াও বৰ হোৱা নাই
অ এইবিলাকো তোমাৰ মোৰ গোটেই দিনতটো যদি তিনিবেলাও দিয়ে তেতিয়াও মই
হয় এইটো মই মানে কেতিয়া মই সলাও যায় কি নো খাই কি নাইি মানে মানে যোৱা দিনটো মানে এদিন মানে বিশাল মাৰ্কেট গৈছিলো হা তাৰ বছ মই তাত উ চিকেন পকৰা দেখা পালো লেগ পিচ মই মানে ঘূৰি আহিলো হা ঘূৰি আহাতে আকৌ ভাবো মানে ফ্ৰেণ্ড মানে ফ্ৰেণ্ড জনি আমি কিবা কম্পিউটাৰ ক্লাছ গৈছিলো। তে তাৰে পৰা মানে তাই ফুৰিবলৈ গুচি গ'ল। তাৰপিছত মই ভাবিলো ঠিক আছে তুমি যোৱা মই ঘৰলৈ যাওঁ এনেকে ভাবিলো তে গৈ থাকাতে মই ভাবিলো অলপ কিবা খাও নেকি মানে কেতিয়া এলা খালে অলপ ভাল নালাগে ন যিকোনো বস্তু ত তাৰপিছত মই মানে ভাবি ভাবি গৈ আছো আকৌ ৰিটাৰ্ণ আহিলো মই মানে গণেশগুৰি বাছ চব গৈছিলোয়ে মই তাৰে পৰা ৰিটাৰ্ণ আহি কিনে মই গ কেনে লেগ পিচ খালো একলাই খাই দিছো মই ইমান ভাল লাগিছে মানে আৰু মই যিকোনো বস্তু ন অ মানে অকলে খাও ভাল লাগে মানে কি কিবা কিবা বস্তু আৰু বেলেগ কিবা বস্তু এনেকুৱাকে কৰ'বাত মানে ক'ৰবাত গুৰ বোলো খাবলে সেইটো টাইমত মানে মই ফেমিলি কাৰণে ভাবো আৰু মানে কিবা লৈ আনো নেকি আৰু কিবা পেকেজ লাঞ্চ দিয়ে কিবা কবাত দিয়ে ন ত মানে ফেমিলি কেনে লৈ আহোঁ মানে ঘৰত তাতে খাব ইচ্ছা নাযায় আৰু এনেই লেগ পিজ খোৱাতে সেইদিনা মোৰ বহুত ভাল লাগিছিল আৰু এককলাই খাইছিলো।
উম হয় হয় আৰু এনেও ন তোমাৰ চাবাচোন ফাষ্ট ফুড বা বাহিৰত খাই কিয়নো বেলেগৰ লগত অ সোৱাদকে নো নিজে অকলে খাই কিনে বেছি।
হয় হয় কিন্তু কেতিয়া অকলে খাই ভাল লাগে মানে ফ্ৰেণ্ডৰ লগত কিমান খাবা আৰু এনো
অ সেইটোৱেই আৰু লগতে বহুত সময়ত এনেকুৱা হয় যে ফ্ৰেণ্ডৰ লগত আমাৰ খোৱাৰ ধৰনটো নিমিলে ত' তাৰ কাৰণে অসুবিধা
হয় হয় এইটো তুমি ঠিকে ক'লা মানে তাই কিবা বেছি খাব নখুজিব কিছুমান মানে থাকে ন মানে প্ৰতিদিনতে চিকেন এইবোৰ নাখায় আৰু আমি হ'লেও খাই দিও ন তে তেনেকুৱাকে ভাল নালাগে ন ফ্ৰেণ্ড ৰখি থাকে আৰু মই যদি খাই থাকিম তেনেকুৱাও ভাল নালাগে সেইটো কাৰণে অলপ মানে অকলে খুৱওতো ভালে আৰু
সেইটোয়ে অকলে মানে মনে মিলা হলে খাব পাৰি কিন্তু মনে মিলা নহলে অকলে খাই কিনে বেছি ভাল লাগে।
হয় হয় এইটোতো তুমি ঠিক অ মানে বেছিভাগ চা স্কুল ফ্ৰেণ্ড বোৰ থাকে না সিহঁতৰ লগো মানে অলপ ভাল লাগে আৰু চব চিৰ মান আগৰ পৰা লগ পোৱা তাৰ তাৰ বস্তুতটো মই গোটেই জানো মোৰ বস্ত গো জান চব থ মেম মিলে ন কলেজৰ চাবো মান কলেজৰো ইমান ভাল লে কিন মই এতিয়া ভাবিলো আৰু কলেজৰো ভালে থাকে ক'ব গ'লে মানে বহুত কিছুমান এ বেলেগ বেছিভাগ খাবা আমাৰ বাহিৰৰ চাইডৰ পৰা যোনে আহে ন অ যেনেকুৱা মানে উ মেঘালয় চাইদ এইবোৰ চাইডৰ পৰা হয় ন সেইবোৰ ছোৱালী দিলা বহুত ভাল গম পোৱা নে মানে তাহত মন বোৰ বহুত ভাল থাগে তুমি কিবা যদি মানে কিবা প্ৰব্লেম হয় এতিয়া কৈ চো যুনে বুজি নাপালে কিবা হেৰী ন হেবোৰ ফ্ৰেণ্ড বোৰ কৈ দিয়ে এ ফ্ৰেণ্ড বোৰ এ এতিয়াতো স্কুলৰ ফ্ৰেণ্ড বোৰৰ মানে এটিউড টাইপ হৈ গৈছে মানে ভালদ ইানে কথা নাপাতে সিহঁতে ভাবে মানে চেঞ্জ হৈ যায় যে তুমি যে চাবা তুমাৰ তোম কোনো ফ্ৰেণ্ড আছে যেতিয়ালৈ তোমাৰ ফ্ৰণ্ড আছে তেতিয়ালৈকে মানে ভাল হৈ আছে হয় নে নহয় আম ভাবো স্কুল ফ্ৰেণ্ড আছে বহুত বছৰলৈকে থাকিব তোমাৰ কাষত থাকিব এতিলৈ যোনে তোমাৰ কষত আছে লগে তোমাৰ সেইটোৱে ভাল আৰু গুচি গল আৰু ত ভাল নহয় আৰু এনেুৱাকে
হয় হয় ঠিকেই কৈছা কিছুমান এনেকুৱা থাকে যেতিয়ালৈকে তুমি ফ্ৰেণ্ডশ্বিপত থাকিলে তোমালগত পুৰা ভালকে থাকিব। কিন্তু ফ্ৰেণ্ডশ্বিপ শেষ হোৱাৰ পিছত আকৌ বেয়াকে ক'ব বা
হয় হয় আৰু মানে ভালদৰে মানে ব্যৱহাৰ। আৰু বেছি বস্তু পইচাৰ পইচা ৰিলেটিভ বেছিকে হয়। চাবা তুমি এতিয়া পইচা তুমি আজিকালি কৰে ন। বহুত দিন কলেজৰ পৰা কলেজ কমপ্লিট হোৱা চাহে কলেজ পঢ়ি থাকা ইনকাম কৰে মানে স্কুল ফ্ৰেণ্ডবোৰৰ মানে ইনকম কৰি থাকা সময়ত ভাবে আৰু মানে পইচাই চব বস্তু হয় নে নহয় মানে ফ্ৰেণ্ডক নিবিচাৰে বহুত হয় তেহেন তেনেকুৱাকে মানে ভালঅ নহয়। ন মানুহ ভাবে কি অ মই পইচাতে চব পাছতে গম পাব সিহঁতে নহয় পইচাও তই ইমান হেৰি নহয় ন।
উম হা হয় ঠিকেই কৈছা মানে পইচাই চব নহয়। কবলে গলে তুমি চিকন পকৰাৰ বাহিৰে আৰু কি কি খাই ভাল পোৱা?
হয় মইতো চিক ফাষ্ট ফুড কব গলে মই চবে ভাল পাওঁ। অ আগতে মই চিক চাওমিন চিকেন চাওমিন বেছিকে ভাল পাইছিলো হা। এতিয়াতো মই বেছিভাগ চিকেন পক পৰাই ভাল পাওঁ। মানে চিকেন পকৰা, লেগ পিচ চিকেন পকৰা যিকোনো মানে চিকেন পকৰা চাও ফ্ৰাই মানে মই বেছিভাগতো কবাত গ'লে মানে ক'বাত খাবও গ'লে না চিকেন পক চিকেন ৰিলেডেট চব খাওঁ মানে চিকেন ৰিলেডেট খাওঁ আৰু হেনেকুৱা চিকেন চাওমিন, হওক চিকেন ফ্ৰাই ৰাইচ অ মানে এইবোৰ মানে চিকেনৰে লাগিব আৰু আৰু চিকেন যিখিনি খাম চাওমিন খালে চিকেন পকৰা ল'মেই ল'ম এটা নহলে দু দুটা ফ্ৰাইড ৰাইচ খাম চাই চিকেন পকৰা মানে চিকেন পকৰা লাগে আৰু ভাল লাগে খাই কিনে।
হয় হয় ঠিকে কৈছা। মইও আগতে তোমাৰ যেতিয়া এইজ এছ পঢ়ি আছিলো ন হা হায় ছেকেণ্ডৰী। তেতিয়া আমাৰ মানে মই টিউশনলৈ যাওঁ তাৰ মানে মোৰতো চাইন্সৰ ন। মই টিউচন লৈছিলোঁ, কোচিং লৈছিলোঁ ত কোচিং ৰ পৰা সদায় সন্ধিয়া হয়। তোমাৰ সাত টা সাত টা আঠ টা বাজে ত। মই ন আমি গাড়ীৰ পৰা নামি কিনে আমাৰ এৰিয়াত আৰু সদায় আমি চিকেন পকৰা খাইছিলোঁ হা আৰু মোৰ মানে ইমান সেই কি কয় মই মানে জ্বলা খাই কিন্তু বহুত ভাল পাওঁ। ত মই কি কৰোঁ জানানে? তোমাৰ এই এটা চিকেন পকৰা লৈ লওঁ ন খাবলৈ ফাৰ্ষ্টতে। ত' তাৰে লগত নো মই তিনিবাৰ মান সেই জ্বলা চাটনিটো লওঁ জানা। ই জ্বলা চাটনি টো মই তিনিবাৰ মান মই যেতিয়ালৈ তিনিবাৰ মান লোৱা নহয়। মোৰ মনে নভৰে মানে মই মানে মই জ্বলা নহ'লে মানে ভালে নালাগে চাবা চোন। ফাষ্ট ফুডবোৰ জ্বলা হ'লে হে ভাল লাগে।
হয় হয় সেই গ'লা মানে ফাষ্ট আৰু বেছিভাগ মম খাওঁ মম বেছি খাবা নোৱাৰা আৰু স্পাইচি চাটনি যি থাকিলে হয় ন। বহুতে ভাল লাগে আৰু এ মেঘালয় চাইদ মেঘালয় বুলি কি অ। ও না কিনো জাগা নাম আছিল নো পাহৰিলোঁ ৰবা চন্দ্ৰপুৰ। চন্দ্ৰপুৰ চন্দ্ৰপুৰ চাইড মানে এটা জাগা গৈছিলোঁ মই ইমান টেষ্টি মম ন। তাতে মানে ঘৰ ঘৰৰ নিচিনা আছে মানে বাঁহৰে বনোৱা আছে। সেইটো জাগা খাইছিলোঁ মম ইমান টেষ্টি চাটনিও বহুত টেষ্টি হৈছিল চুপো মানে বহুতে ভাল আছিল। কিছুমান জাগা খাই কেনে বেছিকে ভাল লাগে আৰু। এৰো।
উম হয় হয় ঠিকেই কৈছা।
ছিলে এইটো আংকোলো বহুত ভালদৰে বনাইছিলে। কিন্তু তাৰ ম'ম' টো ভাল নাছিলে কিন্তুৰ চুপটো বহুত টেষ্টি আছিল। আৰু কিছুমান জেগা থাকে চুপটো ভাল নাথাকিলে কিন্তু চুপ থাকিবই লাগে চুপ যদি ভাল হয় চাট নি ভাল হয় তেতিয়াহে মম আৰু মম যিকিনো বেয়া হওক ন কিন্তু চাটনিৰ চুপটো ভাল থাকিলে আৰু ভাল লাগি যায় আৰু।
অ সেইটো হৈ কিন্তু তোমাৰ চুপটো গাঢ়া হ'লে ভাল লাগে আৰু চাট নিটো জ্বলা হ'ব লাগে। মইতো তোমাৰ এইয়া কি কয় আজিকালি তোমাৰ বেছিভাগ মই খালে মমই খাওঁ আৰু তোমাৰ এইটো এই এনেকুৱা মেঘালয়ৰ ফালে। এনেকে তোমাৰ খোৱা হয়। তাতে তোমাৰ মানে পুৰা জলা চাটনি দিয়ে।
হয় হয় মেঘালয় চাইডে মই এইবাৰ খাইছিলো। কি অ মানে কিলিঙি চাইদ গৈছিলো ন। তে মেঘালয় ত সেইটো চাইড। গৈছিলো যাতে মই চিকে পৰ্ক ম'ম' খাইছিলো। ইমান টেষ্টি লাগিছিলে মানে বহুত ভাল হৈছে। মই গমে পৰ্ক মই ফাৰ্ষটাইম খালোঁ মানে মই। বহুত ভাল লাগিছে খাই কেনে।
মোৰো ভাল লাগে তাতে খাই কেনে। তাতে তোমাৰ
পাহৰিয়ে গৈছিলোঁ মানে চুপ পাই বুলি কৈ কেনে। তাছত মই অকমান ওলাই আহিলোঁ ন মানে চুপ ন। চোৱা ভাল। যেনেকুৱাকে চোৱা ফুচকা যদি খালে শুকান যদি নাপালে মানে আফচচ লাগি যায় ন। তেনেকুৱাকে মই মানে সেইদিনা মম খাই কেনে আইলো। মানে চবতো লম মানে চিনাকি দোকান নহয় ন মানে একানে মানে পতকে মনটো নাথাকিল। চিনাকি দোকান হ'লে নুখুদা আগতে দি দিয়ে ন। তে এতিয়াতো চিনাকি দোকান নাছিলে। তাপিছত মই ফাৰ্ষ্ টাইম গলোঁ খাবলে। তাছত চুপ সেইটো মানে পাহৰি গলোঁ লবলে। তাপিছত আগত মানে ট্ৰাই কৰিলো ন চুপটো কেনেকে টেষ্ট হয়। মানে এনে ট্ৰাই কৰিব নোৱাৰিলোঁ আৰু।
উম হয় হয়। এনেকুৱা তোমাৰ লগত এটা দুটা বস্তু এনেকে মিছ হৈ গ'লে বহুত বেয়া লাগে। তোমাৰ মমৰ লগত চুপ হৈ যা। হয় হয় হয়। মমৰ লগত চুপ হৈ গ'ল তাৰ পিছত ফুচকাৰ লগত তোমাৰ লাষ্টত যে দিয়ে শু
হয় আৰু বহুতেই যেতিয়া কই ন মানে উশাহ নাই বুলি কেনে। ইমান বেয়া লাগে সেইটো সময়ত খাব ইচ্ছাই নাযায় মানে চোৱা আমাৰ জ্বলা লাগি থাকে ন। ত জ্বলা লগা সময়ত অলপ শুশান দি দিলেও ভাল লাগি যায় ন। সেইটো টাইমত মানে কিছুমান নে দে ন। তেতিং ভাল নালাগে এনেকুৱাকে।
উম হয় হয় ঠিকেই কৈছা। বাৰু।
হয় ঠিক আছে দিয়া বাৰু। উম ভাল লাগিল তোমাৰ লগত কথা পাতি। হয় ঠিক আছে দিয়া ৰাখিছো হা। হয়। ধন্যবাদ।
উম উম ঠিক আছে দিয়া।